হেল্ল'?
হেল্ল'?
শুনিছা?
হেল্ল'?
শুনিছানে নাই?
অ, শুনিছো, শুনিছো তুমি শুনিছা মই শুনিছো।
অ'।
শুনিছো।
কি কৰিছা?
এনেই আছো।
খোৱা, বোৱা কৰা হ'ল?
উম, খোৱা, বোৱা কৰা হ'ল। আমি কাইলৈ ফুৰিব যাম নহয়।
ক'লে?
তোমাৰ আপাৰ বালিজান পাহাৰৰ ফালে অৰুণাচল।
কাৰ লগত?
আ, আমাৰ আমাৰ চিংকু আহিছে চিংকু মই প্ৰাঞ্জলদা মাইনা চুনচুনী। ভণ্টি চুমচুম
আহ, অ'।
চুমন বা আমি স্কুটি লৈ, লৈ যাম।
অ'।
গা চা ধুম খানা, চান, খানা মানে ইয়াৰ পৰাই আমি বনাই মেলি লৈ যাম আৰু।
অ', অ'।
কিয়নো তাত বনোৱা জেগা নাথাকে যে ইমান
উম, মই গলে মোকো তেনেকে নিব লাগিব আকৌ।
অ, হব হৈ যাব।
তুম ভাবা চাগে ন মই ইমান ডিষ্টাব দি থাকো।
নাই কিয় ভাবিব ভল আছে।
নিব লাগিবতো নিব লাগিব আৰু।
উম, উম।
উ, উম।
খোৱা, বোৱা কৰা হ'ল নাই।
খোৱা, বোৱা কৰা হ'ল।
কিহৰে খালা?
তোমাৰ আমাৰ ভোল
অ'।
তাৰপা আলু গুটি
অ'।
তাৰপা মামাৰ সেয়া এতিয়াতো পথাৰৰ দিন নহয়।
অ'।
তাৰপৰা জাল পাতিছিলে মামে মাছ পালে দি থৈ গৈছিল মামা আহি এনেকে ভুল এ, বেছি নহয় কেইটামান তাৰপা ভোলৰ খৈতি এনেকে মিক্স কৰি বনাইছিলে।
অ', অ'।
আৰু দালি, ভেন্দি ভাজি এনেক ক, বেছি হ নাই অ'।
অ'।
আৰু মানে গৰমত মাংসটো খাবলৈ বেয়া ন।
উম, তোকা এই তোলকা খাইলে খাবা।
কাইলে তাকে এনেকে তোমাৰ
জিৰা চাউলটো
অ'।
এনে বনাই ভাতৰ নিচিনাক বনাই নিম। তাৰপা তুমাৰ পনিৰ এনেকে গৈ পেলাই ক্ৰীম, চিম দি পাই যে বনাই তেনেকে বনাই পেলাই লৈ যাম আৰু। আৰু তোমাৰ? বেলেগ নাই অ, তেনেকুৱা চিম কিবা সাধাৰণ খানা।
উ।
ঠাণ্ডা, ঠাণ্ডা লৈ যাম। নাই চিপ, চিপ ননো পাৰিলে। ব্ৰেড, ব্ৰেড এনেকে জেম লৈ পেলাই যাম।
অ', অ'।
মইকেইটাকে খোৱা হ'ব।
কনীৰ নিবা নাই দিম, দিম, দিম।
খালেও বে
তিয় লৈ যাবা।
উম।
পাৰিলে তোমালোকে হেৰি নিবা পাৰা।
কি?
তৰমুজ।
অ, তৰমুজ দেখা নাই খালিও এইবাৰ মই একেবাৰে তৰমুচ ৰোৱা দেখা নাই।
ওলাইছে তো আৰু আ জানিব পাৰা। আৰু জানিব পাৰা।
কি কল?
আনাৰস।
অ, আনাৰসটো অহা নাই আনাৰস আৰু হেৰি অমো অহা নাই মমাৰ এইফালে এটি।
মোৰ আনাৰস খাব মন গৈছে গৈ আছিলে হা দেউতাই গোট টেইখন বিচাৰিলে।
উম।
মই এনে ক'লো ইয়াত আকৌ গুৱাহাটী জেগা চবতে অনাৰসৰ এনে খালি মই কিনা নাই।
হম।
বনোৱা গণ মোৰ ইমান খাবলৈ মন গৈ আছে। মই নিজে কিনিহে অনা নাই।
সেইটোয়ে।
অ', আজি মায়ে ৰিচাৰ্ছটো ভৰাই দিব লাগিব বুলি কৈছিলে, মই পাহৰি থাকিলো।
অহ।
মাক
আৰু বতৰৰ ফল বতৰতেই খাব লাগে।
উম, তাৰমানে মোৰ কেতিয়াবা এনেকুৱা মানে কিবা বস্তু খাবলৈ মন যায় হা। যেতিয়ালৈকে নাখাওঁ মানে মোৰ শান্তি নালাগে।
অহ। এনেকুৱা দিনত আকৌ হেৰি, ভাতটো বেছি খাই নহয়। এই খেতি কৰিবলৈ যোৱা মানুহ বিলাকে, পানী ভাতটো।
অ', মই যে আজিলৈকে খাই পোৱা নাই, জানা?
খাবলৈনো সৈতো কি বেলেগ আৰু, ৰাতি ভাতখিনি তিয়াই পেলাই পানীত থৈ দিব লাগে।
সেইটো বস্তুয়েই মই খাই পোৱা নাই। চবেই মানে বিচুটি খায় হা ক'লে। তাৰমানে কি জানা? সৰুৰ পৰা আমাৰ, আমাৰ, আমি যেতিয়া সৰু আছিলোঁ
উম।
মাক তেতিয়া কোনোবাই কৈছিলে বোলে তাৰমানে আমাৰ, আমৈ যে আমৈ
উম।
আমৈয়ে কৈছিলে হা
অহ।
আৰু ডক্টৰেও বোলে কোৱা শুনিছে আৰু, তাৰমানে কৈছে আৰু, কৈছিলে আৰু। যে সৰু পোৱালি ঠাণ্ডা ভাত খুৱাব নালাগে, মায়ে আজিলৈকে এয়া আমাৰ সেই সৰু হিচাপেই থ থ'লে আৰু।
অ'।
আজিলৈকে আমাক ঠাণ্ডা ভাত নুখুৱালেও
অহ।
যিমান ৰাতিপুৱা ক'ৰবালৈ যাব লগা হ'লেও গৰম ভাতেই বনাই।
উম।
আনকি মই যে কেইবামান যে পাঁচটা বজাত যে আহিছিলোঁ। তেতিয়াও মায়ে মোক আৰু ভাত নুখুৱাকেও নপঠিয়াই যানেনে নাই? পাঁচটা বজাত হ'লেওঁ গৰম ভাত বনাই খুৱাই।
অহ।
মি ভাবাচোন?
উম।
কিমান কষ্ট কৰে।
সেইটোৱেই, কিন্তু আচলতে গৰম দিনত সেই তেনেকুৱা ভাতটো খালে পেটটো ঠাণ্ডা হৈ থাকে, তোমাৰ হ'ব লাগে পানী, পানীত দি থোৱা ভাতটো হ'ব লাগে, তাৰপা ৰাতিপুৱা হ'ল নহয়, ৰাতিপুৱা তুমি তাতেই নিমখ অকণ, তেল অকণ, পিয়াজ অকণ আদাও দিব পাৰা। আদা অকন কুটিও
এতিয়া কি ক'বা কোৱাচোন? মাকৰ মৰম
সেইটোৱেই, আলু গুটি পুৰি পেলাই
হয়।
আৰু এনেকুৱা দিনততো মাছ থাকেই, সৰু সৰু মাছ, পোৱাই যায়।
আৰু লগত তেলো দিয়ে হ'বলা ন?
তেলটো ভাতৰ ওপৰতেই দিয়ে। তুমি আচাৰ থাকিলে আচাৰো ল'ব পাৰা, তেনেকে কৰি খাব লাগে বৰ ধুনীয়া লাগে খাই। তুমি মানে এবাৰ খোৱাৰ পিছত আকৌ খাম, খাম লাগে।
অ', অ'। মই মাছৰ পৰা আচাৰ আৰু আনিম বুলি ভাবিছিলো পাহৰি থিলৈ পিছৰ পৰা যাওঁতে আনিব লাগিব।
কি আছ?
আ, মায় চব আছ বাননে নহয়।
অ'। কবা আহিলে খোৱাবা তেন্তে।
অ, তুমি এনেও ভাল পোৱা নহয় আমাৰ মা আ চাহ খাই।
উম। এবাৰে যি খুৱালা আৰু তাৰ পিছত খুওৱা নাই তুমি।
মই নাখাকে সেনেকে ঘৰত
উম।
ঘৰত থকা খোৱালা হেতেন।
অ'।
সেইবাৰ ৰাস্তা খিনি কেনেকুৱা আছিলে খাই কেনেকুৱা পালা।
অ, কোৱা নাই জানো তোমাৰ এস তাৰমানানে তুমি দা সচাক ঘটম হৈ গলে বটল
মই বেছি বিয়াও নাছিলো বাৰু।
উম। তথাপিও যিমানখিনি দিছিলা মানে আৰু সেইখিনি তোমাক কমচে কম এমাহ মমান যোৱা আচাৰ আছিলে।
অ'। তোমালোকেও আচাৰ বহুত খায় মানে।
অ, আমাৰ আচাৰ বেছিদিন নাযায় আমাৰ আচাৰ বনাই। তুমি, তোমাক দেখোন মই কওঁৱেই।
ক নেদিলে।
তাকে সয়ে কোৱা নাই জানো আমাৰ যোনটো আচাৰ নাখায় সেইটো বেয়াকৈ বেয়া হৈ যায় যোনটো খাই। সেইটো একেবাৰে খতম কৰিহে নিয়ে আৰু, আৰু আমাৰ ওচৰৰ চবেই আমাৰ ঘৰ পৰা লৈ, লৈ যাই যে আচাৰ, চাচাৰ খাবলৈ কাৰণে ভাতৰ লগত সেইকাৰণে। সোনকালে ঘৰত খতম হৈ যায় তুমি অহালে, অহালে।
হেল্ল'?
এইবাৰ পাৰিলে ৰ'বাত সৰহকে আহি হেল্ল'? এইবাৰ পাৰিলে বোলো সৰহকে বনাবলৈ দিম ৰ'বা।
উম, উম। কিহৰ আচাৰ দিবা।
এইবাৰ তোমাৰ আমৰ আচাৰ
অ', অ', আম পাবা জানো এতিয়া আৰু।
আম হেৰি আছে নহয় বনাই থোৱা।
অ, বনাই থোৱা আছে নি
উম।
তুমি মোক তেন্তে নিদিলা এইবাৰ যাওতে ও
হা?
তুমি মোক তেন্তে এবাৰ যাওতেও নিদিলা।
কিবা পাহৰি থকা হ'ল মানে বিশেষকে এইবাৰ সৰু-মৰুকে অহা হৈছিল যে তুমি
উম।
এই কেইদমান পিছত আহিবাই নহয় আজিতো আৰু তোমাৰ ছয় তাৰিখ মান হলে ছয়, সাত তাৰিখ
অ,
ইফালে খুব বেছি আৰু বাৰ দিন মানহে আছে।
বিশ দিন মান ধৰা আৰু।
অ, বিশ দিনটো বোলে বাৰ দিন ধৰি থৈছিলোঁ মই।
বাৰ দিনকে বেছি হব।
উম, উম হ'ব ৰবাচোন দেই।
অ, অ,
মাই মাতিছে।
উম, হ'ব।